অঁ
কি খবৰ
এ আছো আপোনাৰ কেনেকুৱা
দিয়া ভালে বাৰু। তাৰপিছত আহ ভাত তো খাই দিলো আজি
ইমা
গম পাইছে অ আজি খাই দিলো সোনকালে অলপ ভোক লাগিছিলে, তাৰপিছত তোমালোকৰ
আমাৰ বন বনোৱা হৈ গল।
কি বনাইছে?
এ কি বুলি কোৱা ভুল ভোল বাজিছে তাৰ পিছত তাৰ পিছত আকৌ এই ভুল মানে থুপথুপিয়াকে বনাইছে দালি বনোৱা নাই দালি পানো কিমান খাই থাকিব আৰু তাৰপাছত আৰু মিঠা মিঠা জহা ভুল দ
এই জহাবতৰ আৰু ভাল লাগে
সমময়
তাৰ লগত ৰঙালাও অকণ মিচ দিব লাগে তো বহুত বহুত মজা লাগে চাই
অ এ তেতিয়া ক'বই নালাগে কিন্তু আজিকালি ৰঙালাওবোৰ বেয়া গম পায় নে নাই?
কিয় মিঠা নাই ন। এ চাব জানিব লাগে এই যে যিটো অৰ্জুন সচৰ ৰঙালা-
এ ইয়াত সেইটো নোলাই নহয় গম পাইছ ছে মই বহুত চাইছো।
কৈ পেলাই বৰ সোৱাদ খাবলৈ। এইফালে মানে কি, থব লাগিব অ থব লাগিব এইফালে মানে খেতি কৰে। আমাৰ ওচ চ গাঁও এখন আছে।
আপুনি এটা কাম কৰিব বুজিছে মই আপোনাক পইচা দি দিম। আপুনি সেই তিনিটা দুটা তিনটা মান সৰু সৰু চাইজে হয় চাগে হয় নাই?
উম সৰু।
এ দুটাত তিনিট মান আনি থবচোন। আমবা আমাৰ তেওঁত টাই আগতে গম পাই নাই আপুনি বিশ্বাস কৰক কমেও ত্ৰিশ পয়ত্ৰিশ চল্লিশটালৈকে ৰঙালাও কিনে।
এই আমাৰ মানে এই টাউনৰ পৰা তিনি কিলোমিটাৰ মান দুৰত মানে জেগাখিনি তাতে মানুহে দৰাই দৰাই কৰে। তিয়হ আৰু ৰঙালাওক কাৰণে সেই জেগাতোকো বিখ্যাত আৰু বহুত উঠি অহা ল'ৰাও মানে এ ধৰা চাকৰি বাকৰি নাই শিক্ষিত লৰাইও একদম তেনেকে আৰু ধুনীয়া হেৰি দি পেলাই আধুনিক পদ্ধতিৰে আৰু একদম হেৰি কৰে ৰঙালাও তিয়হ এনেকে বহুত মানে বিঘাই বিঘাই আৰু
এই আপোনালোকক খুৰী এগৰাকী নিজৰ হৈ যে এইফালে যে মনত আছে নাই ইয়াত, যে আপোনালোকৰ কোনোবা হেৰি চাকৰি কৰিছিলে যে এৰি পেলাই এতিয়া যে ব্যৱসায় মানে এনেকুৱা আৰু পুখুৰী চুখুৰী খান্দিছিলে যে আপুনি যে চিনি পায় অ কিমান ডাঙৰ এৰিয়া খেতি কৰে গম পায় নাই
আজিকালি কিন্তু
কিমান ডাঙৰ এৰিয়াত কিমান ডাঙৰ এৰিয়াত আমাৰ ভাইটিয়েও আমাৰ পুখুৰীতো ঘৰৰতো পুখুৰী আছিলে আমাৰ অৰজিনেল ঘৰত যে অ পুখুৰীটো মানে অ আমাৰ মানে পু পুখুৰীটো তেতিয়াও ডাঙৰে বাৰু মানে ঘৰুৱা পুখুৰী হিচাপে ডাঙৰ মানে কিন্তু মানে বোকা চোক কা হৈ গৈছে সিৰি কি কৰিলে আম আমাৰ তাত মানে মাটিবোৰ মানুহ বিলাকে এতিয়া চৰকাৰী ঘৰ পাইছে ন তাত মানে অৰিজিনেল ঘৰৰ তাত চৰকাৰি যিহেতু ঘৰৰ পাইছে। এতিয়া মানুহ বিলাকক মাটি লাগে। মানে ঘৰৰ ভেটি তুলিবলৈ তে তেতিয়া মানে কি কৰে যোনবোৰ যে এইখন কি বুলি কয় এইখন যোন এ মাটি খান্দে যে এইখন অ' অ' কেইটা অ' জেচ বি, জেচ বি খনৰ কি হয় অ' জেচ বি কি হয় জেচি বি খন মানে সিহঁতে মাটি খিনি পইচা পাতি নিদিয়ে। আপোনাক ফ্ৰীতে সেয়া খান্দি দিয়ে মানে। কাৰোবাৰ যদি খান্দিব লগা থাকে বা পুখুৰী খান্দিব লগা থাকে কিবা আমাক মানে তেনেকে দি দিলে তাক লগৰ ল'ৰা এটা আছিলে। সেই ইটো চাইডৰ মাটি মাটি অকণো আছিলে, মানে সেইখন মানে একো কামত নাহে খেতি কৰিব নোৱাৰে কাৰণ পুখুৰীটোৰ লগতে মানে এটা বাউণ্ডেৰীতে আছিলে মানে খালি পুখুৰীটোতে পু খুইটো অকণমান দ সেইকণ মাতি অকণমান ওখৰ হৈ আছিলে মানে! আৰু অকমান খান্দি থোৱা আছিলে আগতে খান্দিম বুলি কিন্তু এতিয়া মানে খানা হোৱা নাছিলে বহুত দিনলে এটা ভাপে অকনমান খান এতিয়া সি গোটেই খিনিয়ে খানদি পেলালে সেইটো।
ও'ম
এতিয়া খান্দি লৈ পেলাই একদম ভালকে খানা হোৱা নাই কিন্তু যথেষ্ট খিনি খানিলে খান্দি পেলাই এতিয়া মাছ দিব তাত।
অ নাই নাই এই আজিৰ প্ৰজন্মৰ কেইটামান মানে কিছুমান ল'ৰা ছোৱালী কিন্তু এইটো জ্ঞানটো ভাল হৈছে দেই আগতে অকল চাকৰিকে পঢ়া শুনা কৰি যে চাকৰি এটাহে
আপুনি তাকে আপুনি বিশ্বাসাস বিশ্বাস কৰিব এই মোৰ লগৰ এটা আছে দেই এ নগাঁউত ঘৰ তাৰ তাৰ আমাৰ তাৰ দিগন্ত বুলি কয় তাৰ নাম টো আৰু দেই বহুত ভাল ল'ৰা হয় কিন্তু সি মানে মানে আগতে বহুত তুস্থ স্কুলত থাকোতে তাৰ মানে কমপ্লেইন আহিয়ে থাকে আৰু দেই এতিয়া তাৰ নামটো সলালে বাৰু তাক একদম কম্প্লেন আহি টা নামৰ ইটো সিটো সিটো কিন্তু সি বহুত ভালদৰে এতিয়া সি ব্যৱসায় কৰে
উম
মোৰ মানে বহুত ভাল লগৰ আৰু এতিয়া সি ব্যৱসায় কৰে সি তাৰ ঘৰত ইমান ডাঙৰ ডাঙৰ পুখুৰী আছে সি আগফালে কিছুমান মাছ ধৰি পেলাই বিক্ৰী কৰি থাকে ডকা পালা লৈ পেলাই বা ফটো পাইছোঁ তাৰ কোনো মানে লাজ চন নাই মানে
নাই নাই লাজ কৰিলে কেনেকে হব ব্যৱসায়ত লাজ ন কেনেকে
অ বহুত ভাল ব্যৱসায়িক সি এতিয়া সি বহুত ভাল ব্যৱসায়িক হয় অ বহুত ভাল ল'ৰা হয় সি
উ এতিয়া আমাৰ এইফালেহে মই যে ক'লো তোমাক আমাৰ পৰা তিনি কিলোমিটাৰ মান আঁতৰত মানে একদম বিঘাই বিঘাই তেনেকে বহুত যেনেকে হেৰি
মোৰ মতে খেতি ভাল কৰিব পাৰিলে বহু বহুত টকা ইনকাম কৰিব পাৰে চাকৰিতকে বেছি পায় অ
হওক হওক মানে ভাল লাগিছে দেখি কিয় এতিয়া চাকৰিতটো চবৰ কাৰণে চাকৰি কিমান চাকৰি দিব গভমেণ্টে
থাকে থাকে আৰু মাটি বাৰী যিখিনি আছে সেইখিনি ভালকে ব্যৱহাৰ কৰিলে কিয় ই একো প্ৰব্লেম নাই নহয়
কিন্তু মানে কি জানে কিছুমান মাটি থাকিলেও মানুহেবোৰ কৰিব নোৱাৰে কাৰণ বান্দৰৰ উৎপাত
অ নহয় কিছুমান জেগাত হয় কিছুমান কিছুমান জেগাত বান্দৰ কিছুমান জেগাত হাতী হেনেকুৱা তাৰ মাজতেটো কৰিব লাগিব ন আজিকালি আকৌ এটা হেৰি হৈছে কেৰ্কেটুৱাই মানে ঠায়ে ঠায়ে কেৰ্কেটুৱাও আহিছে নহয় এতিয়া গম পাইছে নাই কেৰ্কেটুৱা নোহোৱা জেগাতো আমাৰ
উ আমাৰ ইয়াত এতিয়া কি হ'ল ভাল এজোপা আছিলে আগৰ বছৰ ইয়াত ইমান লাগে লাগিছে কঁঠালজোপা মানে মানুহে খাই তৎপোৱা নাই মানে কেঁচাইখোৱা কথাাল আপুনি বিশ্বাস কৰিব কাইলৈ মই ফটো মাৰি দিম ক কথা যগাত এটা কলি নাই বাদুলিয়াৰ কেকেটোৱে ফিনিছ কৰি দিলে
উম
নাই মানে কলি এটাও নাই কোনোবাই যদি ঔষধ হলেও বিচাৰে তেতিয়া কোনেও নাপায়
ইচ্ছা বহুত হৈছে কেই কেইটা সেই মোৰ বাইদেউ এজনী ঘৰতো উম নাৰিকলো খায় ন অ নাৰিকল খেনেকুৱ মোৰ বাইদেউজনীৰ ঘৰত বহুত নাৰিকল আগতে মই নাৰিকলতটো বেছি নিকিনোৱেই তাইৰ পৰাই পঠাই থাকে এতিয়া তাহাঁতে কিনিব লাগে
নহয় নহয় ন নাৰিকলটো সেইটো এটা কথা আৰু এটা এটা কথা নাৰিকলৰ গছজোপা ওখ যে এই টাৱাৰ বিলাক হেৰুওৱা পৰা বোলে নাৰিকল বিলাক এতিয়া নোহোৱা হৈছে
অ অ সেইটোও হয় বাৰু সেইটো হয় নহয় সেইটো হয় সেইটোও হয় কিন্তু দে হেৰি কৰিছে
কেকে তোৱে বহুত কৰে ৰাতিপুৱাই এয়া যাৰ তামোল থাকেগে তেওঁলোকে ৰাতিপোৱা চাৰিটা বজাত উঠা মানুহ খিনিয়ে তামোল থাকেগে
অ এই সেইটো আমাৰ বাইদেউহঁতৰ ফালেও ৰাতিপুৱা খুব সোনকালে উঠি খেদি থাগে খেদে খেদে
ৰাতিপুৱা সোনকালে উঠি বাহডাল কট কট কক কৰি দিলে হে
আৰু মাৰিবও বেয়া লাগে ন এইবোৰ বস্তু এতিয়া কি কৰিবা মানে কি খাব আৰু সেই বছৰে বছৰে যেনেকে জনসংখ্যাও বাঢ়িছে ঠিক তেনেকৈ সিহঁতৰো সংখ্যাবিলাক বাঢ়ে ন সেইটোৱে
বেছি ইজোপা প বা সিজোপা পা সেইবিল জপিয়াবলৈ ভাল
এ এবাৰ যদি হল আৰু হ'ল আৰু ভাবি ল'ব বাৰু
তেনেকুৱা ধৰণৰ কথা
উম উম
মানে কেতিয়াবা ভাবো দেই কিনো হৈ আছে কিনো হোৱা নাই এইবিলাক জেগা সঁচাক। তাকে দেই আৰু খেতি বুলি কৰিব গলে মানুহ বিলাকে যদি ভালকে মন পুতি কৰে বহুত লাভ খেতিত। বহুত লাভ মানে।
তোলোক সেইখিনি জ্ঞানে গৈছ যে ন।
অহ ', আৰু এটা ক আৰু এটা কথা দে মানুহে যদি এনেও নকৰে বেলেগক মাছৰ ব্যৱসায়টো বহুত লাভ। ন মানুহে যদি ভাবে নহয় যে মই মানুহৰ কাৰণে খেতি নকৌ নিবিকো। মোৰ মতে আজিকালি নিজৰ কাৰণে। কৰা ভাল জীয়াই থাকিবলৈ হলে। অকমান জেগাতে হওক।
উম',
কিনি কিয় খাব লাগে আপুনি যিমান মানে ভালকে ধুই লওক শাক চবজি যিমান নিমখ পানীত তিয়াই থওক একো লাভ নাই।
এ মেডিচিন মাৰেটো।
দিয়াতো দিয়েই আমাৰ এতিয়া আপোনালোকৰ তাতে আমাৰ মাহী আছে যে। অহ ', তেওঁলোকৰ মাত তি আছে ন এই শ্মশানৰ ফালে। সেইখিনি মানে তেওঁলোকে দি থৈ দিয়ে মানে এই ধৰক মানুহক দি থৈ দিয়ে এনেকে। পইচা দি দিয়ে এ।
খেতি কৰে আৰু বুজিছো এই লিজত দিয়া বুলি কয় যে।
তেনেকে যে দি থয় সেই মাটিত কবি খেতি কৰে সেইফালে বোলে। এতিয়া মানুহ যায় নহয় মানুহ ভয় খাই যাব মানে অচিনাকি মানুহ গলে। কাৰণ বোলে ৰাতি মেৰ মেৰাই থাকে।
কিহে?
কবি পোৰ ডাঙৰ হয় ক
উম ', ইচ - ইচ - ইচ
মেৰ মেৰাই থাকে।
সেইটো চাইড কিন্তু হেৰিও কৰে দেই তুমি যিটো জেগা কৈছা সেইটো জেগা মই চিনি পাওঁ বাৰু। এই ব্ৰকলুলি বুলি। ব্ৰ ক্লি আমাৰ মানুহে ব কলিয়ে কয় বৰকললি আচলতে
হয়।
খোব কৰিছিলে
সেইখিনি চাগে আমাৰ এই এওঁলোকৰ মাতি আ চাগে মাহঁতৰ কাৰণ তেওঁলোকৰ মাটি বহুত আছে সেইখিনিতে অ সেইখিনি ঢে আছে মাটি
ইস্ম খানৰ মানে বাওঁচাইত পৰে আৰু
বা খাই ব হয় চাগে মই দেখা নাই কিন্তু মোক কৈছিলে মানে ইমান মেৰমেৰে থাকে। হামা দেউতাক কো লগ পেলাই শুনাইছিলে হেয়া। আপুনি বোলে শুনিবচোন আৱাজটো।
এইটো কথা মই আগতেও শুনিছো কিবা মেডিচিন দিয়ে পানীাও ক্ষেত্ৰতে হওক স তেেততে হওক মানে ৰাতিৰ ভিতৰততে বোলে ডাঙৰ হয় আৰু এনেকুৱা শব্দও হৈ থাকে
অ আৰু জানোনে এই পানী মানুহে নক কয় আৰু নাজানো এতিয়া খেতি কৰা মানুহ খিনিয়নো লগাতোৱে বিচাৰিব ন কিন্তু মানুহক আগফালে বোলে লাও হব নাপাৰে পানী লাও ত কিন্তু আমা নাজানো মান মানুহে কয় মানে কিবা বেয়া কিবা হয় বুলি কয় মানুহৰ ঘৰত অন্তটো মন প কিন্তু কোনোবাই খেতি কৰিছেটো বেলেগ কথা ক'বাত বাৰীত কিন্তু আগফালে হ'ব নাপায় এতিয়া মানে আমাৰ ঘৰৰ কিনা বৈ গৰাকী আছে বৈে যি ৰুৱে চব লাগে। চবই এবাৰ মানে সিহঁতৰ লাও লাগিছে কিয়ও লাগে বাৰু আপুনি বি বিশ্বাস কৰক গাঁঠিটোৱে প্ৰতি কলিটো সহেতি খাই তৎ পোৱা নাই গৰুক খোৱাই তৎপোৱা নাই বিকি তৎ পোৱা নাই
উম
ইমানা লাও আৰু লাওটো মানে একেবাৰে থোপকাটো নহয় দেই অকমান দীঘল থোপুকাটো যে সেইটো লাও ইমান ধুনীয়া লাওটো মানে দিয়াৰ লগে লগে গলি যায়
উম'
ইতিয়া সিদিনাখন মই লাও আনিছিলো বজাৰৰ পৰা সেই লাওটো মানে একেবাৰে অকমানি থুপুকা অকমানি-অকমানি ইমান কুমলীয়া নহয় দিলেই গলি যায় তেতিয়া নাজানো আৰু সাৰে চুবাইছো নে কিয়ে চোবাইছিলো
তাকে সেইটোৱে আৰু কি কবা
খাই চোৱা নাজানব ভগৱানে কি কৰে।
তেনেকুৱা বাৰু দিয়ক বুইছে আপোনালোকো
ঠিক আছে ঠিক আছে ঠিক আছে অ' দিয়া দিয়া যোৱা যোৱা উম।